হেল্ল'।
অ।
কি কৰিছা।
এয়া বহি আছো এনে তুমি।
অ। ময়োে এনেই বহি। আহি আছো।
অ।
ভাত খালা।
উম উম মই খালো তুমি।
অ হ খালো। কিহে খালা।
আজি দালি, শাক ভাজি ভাত আছিলে।
অ, আইতাহত কি কৰিছে?
আছে আইতা, নি আইতা এইফালে যায় ওলাইছে, নিশ্চয় মোবাইল চাই আছে।
অ। ৰিছি, টিউচন নাই?
অহ, চেটাৰডে নাথাকে।
অ, অ আজি চেতাৰডে ন, মই যে পাহৰিয়ে থাকিলো।
উম উম। তহঁত মা হত আছেনে নাই?
আছে আছে মা তাঁত বৈ আছে।
অ ভাইটি?
ভাইটি শুই আছে, স্কুলৰ পৰা আহি। এক্জাম পাইছেগে যে।
ফাইনেল। হ'ব নহয় ফাইনেল দিব নহয় ন এইবাৰ?
অ এইবাৰ ফাইনেল দিব ভাইটি।
অ।
এ। তিনিমহীয়া পৰীক্ষা। ক্ষা পাইছেগে।
অ অ।
তাকে পঢ়া, শুনা কেনেকুৱা চলিছে তোমাৰ?
পঢ়া শুনা ঘৰলৈ আহিব বাৰ ভালকে একো পঢ়াই নাই।
মই যে পঢ়া। য়ে নাই, পঢ়া চহা বাদ দিবোৰহে মন গৈছে। হয়। একোডাল পঢ়াই নাই।
তহঁতৰ হোষ্টেল কিয় মানে বন্ধ কৰি দিলে, চব যে চবকে তেনেকে লৈ আহিব দিলে যে বেগখিনি?
এ নাজানো কি হৈছে আমাৰ, ৰিচাফল কৰিব শুনিছো চোন, কি কৰে কি নকৰে।
আকৌ নেক্সট কেতিয়া যাব পাৰিবা? অ।
জুলাই লাষ্টত যাম।
জুলাই লাষ্টত। খুলি দিব নেকি হোষ্টেল?
অ জুলাই লাষ্টত মানে জুলাইৰ আগত মানে খুলি দিব আৰু এতিয়াতো এক্জামবোৰ হ'ব ন তেওঁ ই।
অ অ অ অ, সেই তাত আকৌ ভাল ন তেনেকে, মানে কি তাত জুলাইতে খুলি দিয়ে যি আকৌ জুলাইত। খুলি নিদিয়ে জানে নাই ডাইৰেক্ট আগষ্ট এক তাৰিখৰপাই খুলিব।
তোমালোকৰ গোটেই বন্ধ হৈ গ'ল নেকি, তোমালোকৰ?
বোৰ মানে হেৰি ত্ৰিশ জুনৰ পৰা বন্ধ। কৈ দিব আৰু হোষ্টেলচত।
অ তোমালোকো ইমান দিন ৰাখিছে আমাৰ যে খানা পিনা বন্ধ কৰি দিছে।
অ আমাৰ আজ আমাৰ আজি মে আমাৰ হোষ্টেলৰ আজি মে। চেনদিং হৈছে তাপিছত হেৰি আৰু মেচ নচলে আৰু মানে মিক্সেতেকে। আগষ্ট পাহে হ'ব।
মে চনে কেইতা দিয়ে।
কেইতা দিয়া বুলি নহয় মানে যৌ যিমান তাৰিখৰ পৰা চলে পোন্ধৰ দিন। চলিব মানে কন্টিনউ এটা মে তাৰপিছত পোন্ধৰ দিন হৈ গলে এমাহত দুটা অ দুটা হয় আৰু পোন্ধৰ দিনৰ মূৰে মূৰে।
হেমেনটো কোনদিনা মৰমে গমান প।
অ পেমেণ্টটো পোন্ধৰ দিনৰ মূৰে মূৰে লয় তোমালোকৰ কেনেকে লয় মা্থলি লয় নেকি।
আমাৰ পোন্ধৰ দিনৰ মূৰেমূৰেত হৈছিলে। এতিয়া মানে, মানে আগতে যেতিয়া পোন্ধৰ দিনৰ মূৰে মূৰে দিব নোৱাৰি চবৰে প্ৰব্লেম হৈ গৈ ন। ত প কোনোদিনৰ মূৰে মূৰে দিব নোৱাৰি এঘাঁ এঘাৰ একেবাৰে নি দিলে ভাল মূৰে মূৰে দি থাকিলে। অহ। দিঘা হৈ যায় যে সেইটো কাৰণে মানে। উম। আমাৰ মানে গোটেই হেৰি কৰিলে।
পইচাটো কাক দিব লাগে তোমালোকৰ।
পইচা দিব লাগে হেৰি মেচ মেনেজাৰ। নে যোনে মানে আমাৰ মাহে মাহে হেৰি হৈ থাকে অ কি বুলি। তই মে মেচ মেনেজাৰ চেঞ্জ হৈ থাকে হে আমি। হ'লে। তাৰপিছত উম লগৰ তেনেকে হলে। মানে সেঞ্চ চবকে। টো মানে দি দিয়ে দুই, দুই মানে। এমাহ, এমাহ ইয়াতে পোন্ধৰ দিন, পোন্ধৰ দিন। চলাবলে। ত' সেইতেতিয়া আৰু কৰি দিয়ে তেনেকে সিহঁতক। লয়।
তই আকৌ ষ্টুডেন্টক চলাব দিয়ে ন পাৰ্মিচন উম অ কো দি।
ষ্টুডেণ্টে চলাই এডমিন জনিয়ে নচলায়। পইচা খাব লাগে।
উম।
আমাৰ যে যেতিয়া জানো কি হয় মোৰ যে যাব মন নাই আমি এতিয়া জাষ্ট ৰুম চেঞ্জ কৰিছিলোহে নে ৰুম চেঞ্জ কৰা। চেঞ্জ। এইবাৰ যাওঁতে যে কৰিম বুলি আমাক হেৰি কৰি থৈছে। ন'টিচ দি থৈছিলে- কৰিব লাগিব বুলি। ওচৰতে লৈছো মানে, আমি- টুৱেণ্টি ছিক্সত আছিলো, আৰু টুৱেন্টিফ।
তেনকে তাৰপৰাই দিছিলে নে, তোমাক। কি কৰিম বুলি কৈছা? কিয় বা' চেঞ্জ কৰিব লাগে, এবাৰ পোৱাৰ পিছত আকৌ।
নাজানো। তাৰপিছত ভাবিলো, আমাৰতো বহুত গৰম একদম পুৰা ৰ'দ, চ'দ পৰি থাকে। সেইটো কাৰণে ভাবিলো- হেৰি কি বুলি কয়- চেঞ্জ কৰিয়ে দিও আৰু। বতাহ, চতাহ অলপো নামাৰে, গৰমৰ দিন ন ঠাণ্ড থাকিব নোৱাৰি, পুৰা ৰ'দ পৰি থাকে, বেছি গৰম পৰে আমাৰ ৰুমটোত- সেইটো কাৰণে।
আমাৰ একো নাই। পৰে আৰু খনত মানে, যিটো দিলে সেইটোৱে আৰু- মানে, নিজৰ ইচ্ছা মতে যদি কৰি ল'ব- পাৰু, তেতিয়া পাৰিবা আৰু মানে' চিনিয়ৰ হ'ম ন এইবাৰ। কিন্তু' মই নকৰো মানে, মোৰ ৰুমটো ভালেই।
নতুনকে আহিব এইবাৰ।
নতুনকে আহিব জুনিয়ৰ, অঁহ।
চিনিয়ৰ হৈ গ'লা আৰু।
তাকে, মোৰ টেনচন নাই আৰু, চিনিয়ৰ হোৱাৰ পিছত।
উম।
তোমালোকে তো ৰুম মেট চেঞ্জ কৰিব নোৱাৰি ন?
নোৱাৰি। তোমালোকক কৰিব পাৰি নেকি? আঁহ কৰো বুলি কলে কৰিব পাৰি। অঁ কৰো বুলি ক'লে কৰিব পাৰি, কিন্তু' বৃষ্টি আৰু মোৰ মানে, এতিয়া কৰিবও- নোৱাৰি ন'। চব ফাল'ত উম, একে লগৰে সেইটোয়ে চেঞ্জ কৰিলে কি' বুলি ৰিজন- একো ৰিজনে নাথাকে।
তাকেতো। আমাৰ আকৌ মানে, এটাত ভাল কিহৰ কাৰণে চিনিয়ৰ হোৱাৰ পিছত মানে, সেইয়াই আৰু মানে- ৰুমটোত মানে, অকল চিনিয়ৰজনী'হে মানে ৰুম, ধৰ তেনেকুৱা হৈ যায়।
অ তোমালোকৰ ৰুম বহুত খালীও আছে ন
আমাৰ হেৰি কৰি থয়। আৰু আমাৰ ফিস্কচাৰি এচিষ্টেণ্টটো বৰ অকলে অকলে থাকে, আমাৰ মানে কিছুমান ষ্টুডেটেই মেইন। প্ৰফেচাৰবোৰে ভয়হে কৰে ষ্টুডেন্টলে
উম!
তেনেকোৱা, কথাটো সেইটোয়ে আমাৰ মানে প্ৰফেচাৰো সেই সেইটোয়ে পাই গৈছে ন সেইয়ে পাই হৈ আহি। মানে প্ৰায় খিনি আমাৰ পঢ়া সিহঁতেও এইটোৱে পাই আহিছে ত সিহঁতেও এইটো মানে চলি থাকিব দিয়ে। আমা
সিহঁতিও পাই গৈছে মোৰ জ অ সিহঁতিও পাই গৈছে। মইয়ো পাই যা ময়ো পাই গৈছো যেতিয়া সিহঁতিও,
অ অ পাওক দে এনেক কিবা এটা! শিকক শিক কওক এনেকে কয় মানে জীৱনৰ শিক্ষা এটা পাওঁক। ডিউত
তোৰ জীৱনৰ শিক্ষা
জীৱনৰ শিক্ষা এতিয়াতো চবছে বেছি জিউতে এইবোৰ চলে ডিউতো বন্ধ হৈ গ'ল উম তাৰ পিছত আমাৰ মানে আকৌ যিবোৰ মানে ইউনিয়ন বডি মেম্বাৰ সেইবোৰৰেও হোষ্টেলত থাকে ন সেইবোৰ অকলে থাকে
আমাৰ যে ইউনিয়ন বৰ্ডী নচলেই মানে একো কথাই নছলে ইউনিয়ন বুলি
আমাৰ ইউনিয়ন বডি দেখিছে নে আন্দোলন কৰি সেই এইটো কি কয় সেই ফাইভ য়াৰ্চ কৰ্চটো কাৰণে এডমিচন ফ্ৰী কৰাই দিছে
প ৰিও
উম হয় সেই এইটো নহয় ফাইভ যাৰ্চ মানে একেলগে জইন হৈ থাকে যে এই মানে তোমাৰ ডিগ্ৰী আৰু মাষ্টাৰ তিনিটা মানে একেলগে দুইটা মানে একেলগে হৈ যায় ফাইভ ইয়াৰ্চত আকৌ এডমিশন লৈ থাকিব নালাগা সেইটো ইউনিভাৰ্চিত অ
কোৱা অ
সেইটো আমাৰ তাত আছে ন সেইটো কাৰণে
অ তোমালোকৰ তাত সেইটো নাছিলে ন সেইটো আছিলে আমাৰ মানে এইটো ইণ্টিগ্ৰেটেড বুলি কয় নেকি এইটো
অ ইণ্টিগ্ৰেটেড অ
সেইটো মানে আমাৰ টি ইউত নাছিলে প্ৰাইভেটত অ মানে প্ৰাইভে প্ৰায়ভাগ মানে হেৰিটোত নাই চাবজেক্টত নাই মানে আধা আধা কিছুমান চাবজেক্টত আছে যেনে ইংলিছত আছে সেই তেনেকুৱাবোৰত আছে মানে ইনতৃগেতেত ছাবজেক্টটো কিছুমান চাবজেক্ট মিলাইহে আছে মানে চবতে নাই
পিগেল নাই নিকি জিঅ'গ্ৰাফি নাই পল তিকেল নাই যগ্ৰাফী নাই হিন্দী আছে মানে চেন্ট্ৰেল কাৰণে অ হিন্দী যে বাকী ডি ডিব্ৰুগড় ইউনিভাৰ্চিটিত নাই আকৌ
নথকা হলে কি হ'ল হয় বেৰজগাৰ বঢ়ি থাকিলো হয় ডিগ্ৰী কৰি বেৰোজগাৰ
হ চেন্ট্ৰেল ইউনিভাৰ্চিটি যে সেইকাণে হিন্দীটোত ৰাখিছে
উম নহ'লে নাথাক কিলে হয় আধা আধি নাই অকল বি টেকছ আৰু চাই চাইন্সৰ আৰু টেকৰ বেছি আছে
অ চাইন্সত বেছি গুৰুত্ব দিয়ে অ আ টিওত আৰু ইংলিছটোও বহুত গুৰুত্ব তাত।
উ সেইটো ইট্ৰটেড চাবজেক্ট আছে আকৌ কাৰণ আমাৰ মানে উ মোৰ ওচৰ ৰোম জনি আৰ্শিতা যে
অ।
আউ তাইৰ ৰুমমেট জনী ইণ্টিগ্ৰেটেড হয় তাই পাঁচ বছৰ পঢ়িব তাই।
অ আমাৰতো তোমাৰ প্ৰায়খিনি ইটিগ্ৰটেডত ক ইটিগ্ৰটেড আহে জান নাই মানে সেইটোত লাভ হৈ যায় ন একেবাৰতে হৈ যায় আৰু। আকৌ তোমাৰ এণ্ট্ৰেঞ্চ জামালা লৈ থাকিব নালাগে অ মই যেতি জিউত গৈহে মই জিউত গৈহে গম পাইছো এনেকুৱা যে কিবা থাকে অ সেইটোত লাভ আছে জানা কাৰণ তোমাৰ পিছত টেনশ্যন নাথাকে আকৌ তুমি এট্ৰেঞ্চ দিয়া কিবা কৰা। একেবাৰতে আৰু তোমাৰ যিও নিচিনা যদি পাই যায় ন তেতিয়াতটো আৰু ভাল। মানে দমটোও থাকি যায়। এতিয়া মানে যিখিনি ইণ্টিগ্ৰেটেড মানে হষ্টেলত থাকে, সিহঁতেতো একদম চুপাৰছ চিনিয়ৰ। মানে বয়সত আমাতকে সৰু যদিও সিহতে হোষ্টেলত আগত সোমাইছ সেইদিনা সেইকাৰণে সিহঁতক চুপাৰ চিনিয়ৰত ধৰে সিহঁতৰ মানে ফিল্ডটো বহুত বাঢ়িও যায় অ। সেইবোৰো থাক অ।